অ', মোৰ মাতটো শুনা পাইছে নে? কি কৰি আছা? অহ, অহ। এয়া মই এনেই বহি আছিলোঁ। তাৰপৰা বোলো মই তোমালৈ ফোন লগাওছোন। বাকী খবৰ ভাল?
খবৰ তোমাৰ ভালেই, ভালেই। তোমাৰ কেনেকুৱা?
ভালে, ভালে।
অ', ঘৰত ভালনে সকলোৰে? অ', অ', অ'।
বাকী এনে এতিয়া আ, খেলিবলৈ ওলাই যোৱা নাই?
অ', খেলিবলৈ মানে তোমাৰ গম পাইছানে! মোৰ এনেকে শাৰীৰিকভাৱে তেনেকে মানে খেলা নহয়েই।
অ'। অ', হয়। অ', অ'।
তোমাৰ মই বিভিন্ন ধৰণৰ
অ'। অ', এতিয়া অসমত অ', ভাৰতৰ বিভিন্ন প্ৰান্তত আছিলে। এতিয়া অসমলৈ আহিছে। ইফ পনামৰ যি প্ৰগ্ৰেম, সেই তাত য, অসমৰ বিভিন্ন জিলাৰ পৰা গৈ আ, ল'ৰা-ছোৱালী অনলাইন গেম খেলি, পাৰ্টিচিপেট কৰি, আহ, ওপৰৰ লেভেলত গৈ গৈ নিজকে মানে অ', প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা দেখা পোৱা গৈছে। এতিয়া বৰ্তমান অসমত বহুতো অনলাইন গেমৰ হেৰি দেখা পোৱা গৈছে। কম্পিটিছন টুৰ্ণামেণ্ট দেখা পোৱা গৈছে। হয় নে নহয়? এতিয়া আ, এইবোৰ এই, এই ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবুকৰ ভাল হৈছে নে, বেয়া হৈছে তুমি কি ভাবা?
অ। এক দিশৰ পৰা চাবলৈ গ'লেতো এইটো নিশ্চয় এটা ভাল পদক্ষেপ হৈছে। অ ইয়াৰ ফলত কি হ'ব মানুহ বিলাকে তোমাৰ নিজৰ যি প্ৰতিভা আচলতে সেই গেমৰো আচলতে স্কিল থাকে। অ গতিকে সেই প্ৰতিভাসমূহ দেখুৱাবলৈ সক্ষম হ'ব আৰু সেই গেমৰ স্কিলসমূহৰ আচলতে এটা ভাল ইউজ হ'ব। কিন্তু তোমাৰ আৰু এক প্ৰকাৰে যদি চাওঁ আচ আচলতে ইয়াৰ কিছুমান বেয়া প্ৰভাৱো দেখা যাব। তোমাৰ ধৰি লোৱা এজন লৰাই তোমাৰ আচল লে এনে নৰ্মেলি গেম খেলে দেই। তোমাৰ আচলতে ইমান বেছি ভাল খেলিব নোৱাৰে। তাৰ আচলতে ইমান স্কিলো নাই খেলিব পৰা। কিন্তু সেই যেতিয়া আপোনাৰ স্পৰ্ট আপুনি স্প পত কথা শুলে, সেই যেতিয়া ইছ কৌতো তোমাৰ আহিব, তেতিয়া সেই তেওঁ কি কৰিব সেই ইছ স্পৰ্ট খেলিবলৈ তেওঁৰ চেষ্টাটোও নিশ্চয় একবাৰ হলেও চলাবই। আৰু তাৰ ফলত কি হ'ব তেওঁতো ইমান ভালকৈ খেলিবও নোৱাৰে কিন্তু তেওঁ দিনে ৰাতি কি হ'ব প্ৰেক্টিছ কৰিব যাৰ ফলত তেওঁ অ সময়ো বৰবাদ হ'ব। আৰু তোমাৰ সেই খেলত আচলতে উত্তীৰ্ণও হ'ব নোৱাৰিব। গতিকে সেই সময়ত সেইটো হেৰিয়াত আচলতে কিছুমান সময় নষ্ট হোৱা দেখা যাব, গতিকে তাৰ সেই তেনেকুৱা ধৰণৰ প্ৰভাৱ বেয়া প্ৰভাৱ দেখা যাব।
পেছা জাছ বুলি ক'লে
বহুতক মাক দেউতাকে ইফএন খেলিব নিদিয়ে হয় নে নহয়? আৰু এ কয় যে গেমত একো কেয়াৰ নাই কিন্তু যিসকল বহুতো কম ধৰিল ই যি দুই এজন উ মাক পেৰেন্সে চাপৰ্ট কৰিব সেই সকলে ভৱষ্যতলৈ বহুত আগ বাঢ়ি যাব পাৰিব, বৰ্তমান সময় যি আম
ইমান ডাঙৰ ডাঙৰ তুমি কি ভাবা এই কে অ মানে আ চাপ্ৰত দিব লাগ নে নালাগে আৰু বৰ্তমান দেখা
অসমৰ বহুতো প্ৰান্তত
অসমত বহুতো প্ৰান্তত আ অঁ চৰকাৰী ভাৱেও ইফ কৌতৰ সমৰ্থন কৰা হৈছে, তুমি ভাবা নে যোগ সকলে সমৰ্থন জনাটো উচিত নে?
অ আচলতে মানে কি গম পাইছ নাই, অ ইছ কৌট বুলি নহয় তোমাৰ অনলাইন তোমাৰ এতিয়া বিভিন্ন ধৰণৰ গেম আছে হয় নহয়, তোমাৰ যিহেতু তোমাৰ ইছ কৌতটো তোমাৰ দ্বিপেন কৰিব সেই স্কিলৰ ওপৰত কিন্তু তমাৰ স্কিল ন'লেও তুমি আচলতে কিছুমান গেম খেলি তুমি আচলতে পইচা আৰ্নিং কৰিব পাৰা। গতিকে তুমি সেই অ এটা সেয়াত গেমত ন লাগি নাথাকে তুমি বি বেলেগ ধৰণৰ গেমৰ ফালেও যাব পাৰা আৰু আচলতে কি হয় তোমাৰ এনেকুৱা নহয় যাত তোমাৰ সেই গেমৰ অ গেমৰ জৰিয়তে মানুহৰ কেৰিয়াৰ বনোয়া নাই। গেমো আচলতে গেমকো আমি আচলতে এটা পেছা বা এটা কেৰিয়াৰ হিচাপে লৈ মেলি আমি সেই গেমটোৰ বিষয়ত দিশেৱ মানে আমি আগ আগ বাঢ়ি যাব পাৰোঁ, আমি সেই গমতো- ই আচলতে অ' এটা পৰিয়ালো পোহ দিব পাৰো পোহপাল দিব পাৰো গতিকে সেই- টো আচলতে নোৱাৰো বুলি নকওঁ। কাৰণ মই তোমাৰ দেখিছোঁ তোমাৰ অ' ইউটিউবাৰ সকলৰ কথা। ইউটিউবাৰ সকলে কি কৰে তোমাৰ গেম গেমৰ ভিডিঅ' আপলোড কৰি লাইভ কৰে। কৰি তোমাৰ আচলতে গেমতে- তেওঁলোকে এটা এটা কেৰিয়াৰ চছেট কৰি লৈছে নিজৰ আৰু তাৰ ফলতে তেওঁলোকে কি কৰি- কি কৰিছে তোমাৰ নিজৰ ঘৰখন চলোৱাৰ লগে লগে। তোমাৰ পৰিয়ালটোকো আচলতে চলাই আছে। গতিকে সেই ক্ষেত্ৰত আচলতে গেমে আমাক বিভিন্ন ধৰণৰ সুবিধাও অলপ- প্ৰদান কৰিছে গতিকে আমি সেই অনলাইন গেমটোক এটা ভাল চৰ্চ হিচাপেও ল'ব পাৰোঁ। আৰু তোমাৰ সেই এতিয়া তোমাৰ যিসকল গেম খেলি আছে সেই সকল আছে- সেহেতে এতিয়া বৰ্তমান বহুত ডাঙৰ- ডাঙৰ ইউটিউবাৰ হৈছে গম পাইছা নাই অকল কেৱল এটা গেমৰ জৰিয়তে।
আৰু বৰ্তমানত দেখা যায় যে সেই সকলক দেখিয়ে আমাৰ-
আজি বৰষুণ বা-
আযি ফটো আহিছে সেই সকলে গেমত পইচা উৰাবলৈ আৰম্ভ কৰিছে মাক দেউতাকৰ। সেইটো আচলতে এটা বহুত বেয়া কথা হয়ঁ নে নহয় আৰু সেই সকলে ভাবে যে গেমত পইছা পালে তেওঁলোক- আগলে বহুত কিবা হ'ব পাৰিব কিন্তু সেইটো আচলতে নহয়। আচলতে অ তুমি ভাব নে এনেকুৱা এটা চিষ্টেম থাকিব লাগে যত নেকি-
যেতিয়াও ফেনচ কৰা মোচন
উইাউ গেমত তো পইচা লগাব নোৱাৰে হয় নে নহয়।
অঁ সে সেইটো- সেইটো তুমি এটা বহুত ভাল কথা ক'লা এতিয়া মানুহে গেম খেলিব লাগে- কিন্তু আচলতে সেই গেমটোক আচলতে আমাৰ শৰীৰত আচলতে মানে- মানে আমাৰ ব্ৰেইনত আচলতে কব্জা কৰিবলৈ দিব নালাগে ই তোমাৰ কি হয় তোমাৰ বহুত সৰু- সৰু ল'ৰা ছোৱালী মই দেখিছোঁ কি কৰে গেমতটো খেলে কিন্তু সেই গেমটো গেমটোত- কিন্তু তোমাৰ পইচা লগাবলৈ নেৰে পইচা লগাই থাকে গিমত তোমাৰ- পইচা লগাব তোমাৰ বস্তু কিনিব গেমৰ বিভিন্ন ধৰণৰ কাপোৰ কিনিব। গেম অঁ গেমত তোমাৰ বিভিন্ন ধৰণৰ বন্দুকৰ- অঁ স্কিন কিনিব তেনেকুৱা মই দেখিছোঁ মানে কিন্তু সেইটোৱে আচলতে তোমাক একো দি- সদায় সহায় নকৰে গম পাইছা নাই অঁ গতিকে তুমি সেইবিলাক আছ- আচলতে গেমত পইচাটো উৰাব নালাগে। তই সেই পইচাটোৱে আচলতে কিবা সৎ কামত ব্যৱহাৰ কৰিব লাগে এতিয়া যদি তুমি চোৱা। তুমি আচলতে কাক দেখি মেলি তপা- কৰিছা যিসকল ইউটিউবাৰে তোমাৰ লাইভ ষ্টিম কৰে তেওঁলোকক দেখি দেখি তুমি পইচা- অঁ পইচা তুমি উৰাইচা গেমত হয় নহয় কিন্তু তুমি জা- না নাই সেই সেইয়ে যে- ডায়মণ্ড যিবিলাক বস্তু আচলতে অঁ যেনেকৈ পইচা উৰাইছে বুলি ভাবা- সেই তেওঁলোকে আচলতে তোমাৰ নিজে আচলতে পইচা দি সেইবোৰ ডায়মণ্ড কিনা নাই। তেওঁলোকক সেই কোম্পানী গিক গেমৰ যিটো কোম্পানী সেই কোম্পানীয়ে নিজে তেওঁলোক তোমাৰ সেই- যিহেতু তেওঁলোক ডাঙৰ ডাঙৰ এজন এজন ইউটিউবাৰ সেইকাৰণে তোমাৰ- অঁ, প্ৰতি দুদিন তিনিদিনৰ মূৰে মূৰে তোমাৰ অঁ বহুত বহুত লাখ লাখ ডাইমণ্ড তেওঁলোকক অফ- ফাৰ কৰে। আৰু তেওঁলোকে সেই গেমটো আচলতে হেই কৰি থাকে মানে অ', অ', গেমটো তোমাৰ ওপৰলৈ উঠাই থাকে মানে অ'।
বৰ্তমান আমাক আ সকলোকে মানাই কৰে কিন্তু আমাৰ যি আমাৰ নতুন প্ৰজন্মৰ সেইসকলে সেই কথা মানি নচলে।
মই ভাবো এ স্পৰ্ট এটা কেয়াৰ হিচাপে লোৱাটো বেয়া কথা নহয়
হয় হয়।
আমাৰ একে সমানে আগুৱাই লৈ গৈ থাকিব লাগে আৰু বিভিন্ন ধৰণৰ অ' ফিজিকেল একটিভিটিটো আমি সদায় সক্ৰিয় হৈ থাকিব লা
হয় নিশ্চয় নিশ্চয় অ', গতিকে আমি সেই অনলাইন গেমক আচলতে আমি ইমান বেছি ওপৰ পৰলৈ যাবলৈ দিব নালাগে। অ', মানে আৰু সি যাতে আমাৰ আমাৰ ওপৰত বুচ বুচ নহয়গৈ আচলতে।
তুমি ঠিকেই কৈ
অ' গতিকে তাৰ ওপৰত আমি অকমান লক্ষ্য কৰিব লাগে। অ' বাকী সেইখিনিয়ে কথাখিনি।